শুনিছানে?
শুনিছানে?
অ' শুনিছোঁ শুনিছোঁ।
অ' কি কৰি আছে?
অ' আছোঁ ৰ'বা এনেই, এই ভাতটো খালো, ভাতটো খাই বহিছো অলপ। আপুনি কি, তুমি কি কৰি আছা?
ময়ো এনে আছোঁ অলপমান, ভাত খাই ময়ো বহি আছো অলপমান, ভাবিলো আপোনাৰ লগত অলপমান কথা পাতো।
অ', অ' ঠিকে ঠিকে কৰিছা বোলো, কথা পাতা কি কথা পাতিবা পিছে?
অ' আজি আমি গ্ৰন্থালয়ৰ গুৰুত্বৰ ওপৰত কথা পাতো আহা।
অ', অ' সেইটো ভাল বিষয়ে হয় বাৰু, আহাচোন কি কথা পাতা।
পিছে এ, মোক তোমাক সুধিব লগা আছিল যে তোমাৰ মতে গ, গ্ৰন্থগাৰ কিয় গ গ্ৰন্থগাৰ ইমান‌ কিয় গুৰুত্বপূৰ্ণ?
অ' মোৰ মতে গ্ৰন্থাগাৰ হৈছে গা-জ্ঞানৰ ভঁৰাল। আৰু ত' ইয়াত বিভিন্ন বিষয়ৰ কিতাপ, আলোচনী, তথ্যসমূহ সহজে পোৱা যায় জানাই। আৰু নিয়মীয়াকৈ গ্ৰন্থগাৰলৈ গলে জ্ঞান আৰু চিন্তা শক্তি দুয়োটাই বৃদ্ধি পায়।
অ'।
আৰু মই এইটোৱে কওঁ যে গ্ৰন্থাগাৰ শিক্ষাৰ এক অমূল্য সম্পদ বুলিয়ে মই ভাবোঁ।
অ' সেয়ে হৈছে, মই সেয়ে ভাবোঁ। গ্ৰন্থাগাৰ আমাৰ জীৱনৰ এটা অমূল্য সম্পদ হয়।
হয় হয় হয়। পিছে তোমাৰ মতে ছাত্ৰ ছাত্ৰীসকলৰ বাবে গ্ৰন্থাগাৰৰ কি উপকাৰ আছে বুলি ভাবা?
মোৰ মতে গ্ৰন্থাগাৰৰ শান্ত পৰিৱেশত মনোযোগেৰে পঢ়িব পাৰি।
উম।
আৰু পাঠ্যপুথিৰ বাহিৰেও বহুত নতুন বিষয় শিকাৰো সুযোগ থাকে গ্ৰন্থাগাৰত।
হয় হয়।
এ, মোৰ মতে গ্ৰন্থাগাৰে শিক্ষাৰ মান উন্নত কৰাত সহায় কৰে বুলি মই ভাবোঁ।
উম।
পিছে তোমাৰ মতে কেৱল পাঠ্যপুথি পঢ়িলে যথেষ্ট নেকি, কি বুলি ভাবা?
আহ, মোৰ মতে কেৱল পাঠ্যপুথি পঢ়িলে যথেষ্ট নহয়। গল্প, জীৱনী শিক্ষাৰ আৰু ইতিহাসৰ কিতাপ পঢ়িবলে পঢ়িবও লাগে, এইবিলাকেদি জ্ঞান বৃদ্ধি হয়।
আৰু মই ভাবোঁ যে বিভিন্ন ধৰণৰ কিতাপ পঢ়াৰ অভ্যাস আমি গঢ়ি তোলা উচিত। মই এইটোয়ে কওঁ যে বহল জ্ঞান উম, বহাৰো আৰু এইটোয়ে কওঁ যে মই বহল জ্ঞানৰ বাবে বিভিন্ন কিতাপ পঢ়া দৰকাৰ।
ঠিকে কথা কৈছা, আমি সকলো ঠাই সচৰণৰ কিতাপ পঢ়িব লাগে। অল পাঠ্যপুথিৰ কিতাপে পঢ়িলে নহ'ব আমাৰ।
হুম, হুম, হু। পিছে কোৱাচোন কাৰ ব্যৱহাৰ কৰোঁতে কি কি মানি চলা উচিত, তুমি কি বুলি ভাবা এইটো বিষয়ত?
মোৰ মতে, কন্ঠাগাৰৰ নিৰৱতা বজাই ৰাখিব লাগে। আৰু কিতাপৰ যত্ন সহকাৰে ব্যৱহাৰ কৰিব লাগে। আৰু সময়মতে ধাৰ লোৱা কিতাপ ঘূৰাই দিয়াটো, মই দৰকাৰ বুলি ভাবোঁ। আৰু মই নিজেও পঢ়োঁ, মই কিতাপবোৰ ৰাখি থৈ নিদিওঁ।
হয় হয়, হয় হয় ঠিকে কৈছাঁ তুমি, তুমি কিতাবোৰ ৰাখি থ'ব নালাগে, কিতাপখনো কিছুমান পঢ়া এইবিলাক কিতাপবোৰ আমি যত্ন সহে ৰাখি থ'ব লাগে, আৰু এইবিলাক কিতাপবোৰ মাজে মাজে পঢ়িব লাগে।
অ', পিছে তোমাৰ মতে ডিজিটেল যুগটো গ্ৰন্থাগাৰৰ প্ৰয়োজন প্ৰয়োনৰ বিষয়ে কি ক'ব খোজা?
অ', মোৰ মতে প্ৰয়োজন আছে, অৱশ্যে আছে, আৰু ইণ্টাৰনেট বা তথ্য থাকিলেও গ্ৰন্থাগাৰৰ কিতাপবোৰ বিশ্বাসযোগ্য আৰু সুসগঠিত হয়
আৰু লগতে পঢ়াৰ বাবে শান্ত পৰিৱেশো পোৱা যায়, এইবিলাকত গণ্ঠা ঘৰত। আৰু মই ভাবোঁ যে ডিজিটেল যুগটো গ্ৰন্থাগাৰৰ মূল্য কম, গোটেই কমি যোৱা নাই যিহেতু, অলপ হ'লেও কমিলে। বেছি কমি যোৱা নাই। পিছে উম, পিছে তোমাৰ মতে ততে গ্ৰন্থাগাৰলৈ নিয়মীয়াকৈ গ'লে কি, কি লাভ হয় বুলি ভাবা?
মোৰ মতে গ্ৰন্থাগাৰত নিয়মীয়াকৈ গ'লে জ্ঞান বৃদ্ধি পায় আৰু পঢ়াৰ অভ্যাস গঢ়ি তোলে বুলি মই ভাবোঁ। আৰু বিভিন্ন বিষয়ৰ কিতাপ পঢ়ি, নতুন তথ্য জানিবও পাৰি। এ মই ভাবোঁ যে, ইয়াৰ ফলত চিন্তা শক্তিৰ উন্নত হয়। পিছে তুমি কি ভাবাঁ?
উম। উম, ঠিক কৈছা। ঠিকেই কৈছাঁ তুমি, এইটো মোৰ ভালেই লাগিল তোমাৰ কথাটো শুনি। মই এইটোৱে ভাবোঁ মোৰ মতে নিয়মীয়া
গ্ন্থগাৰলৈ যাব লাগে কাৰণ, ল সে এইাক জ্ঞান দ
অ', তুমি কি ধৰণৰ কিতাপ বেছি পঢ়ি বেছি ভাল পোৱা, কোৱাচোন।
অ, অ'। অ', হয়, হয় মোৰ মতে, গল্প, জীৱনী সেইসকল কিতাপ আদি পঢ়িবলৈ মই ভাল পাওঁ। বেছি কৰি, আৰু এই কিতাপ বোৰে বহু নতুন কথা শিকায় আমাক। আৰু চিন্তাৰ পৰিসৰো বৃদ্ধি কৰা।
অ'।
মোৰ মতে ভাল কিতাপে জীৱনৰ সঠিক পদ দেখুৱাই বুলি মই ভাবোঁ।
অ', ঠিক কথা কৈছাঁ আমি ভাল কিতাপবোৰ পঢ়িব লাগে।
হয়, হয়, হয়।
পিছে তোমাৰ মতে গ্ৰন্থাগাৰত, নীৰৱতা বজাই ৰখাটো কিয় দৰকাৰ বুলি ভবা।
মোৰ মতে নিৰৱ পৰিৱেশে থাকিলে, সকলো মানুহ মনোযোগেৰে পঢ়িব পাৰে। আৰু শব্দ হুলস্থুল হ'লে, অধ্যয়নৰো অসুবিধা হয়। মই ভাবোঁ যে নিয়ম, সকলোঁতে মানি চলাটো উচিত। ক'ব গ'লে নীৰৱতাই ভাল অধ্যয়নৰ পৰিৱেশ বুলি মই ভাবোঁ।
হয়, হয়, হয়। ঠিকে কৈছা, ঠিকে কৈছা, তুমি, তোমাৰ কথাটো ম
পিছে কোৱাচোন, বিদ্যালয়ৰ গ্ৰন্থগাৰৰ পৰা ছাত্ৰ ছাত্ৰীসকলে, কেনেকৈ লাভৱান হয়। অঁ।